হেল্ল'
শুনিছ নাই?
অ', শুনি আছো তই শুনিছ নে?
শুনিছো শুনিছো ভালকে শুনা পাইছতো খেলি মেলি হোৱা নাই নহয়?
এ তাকে মোৰ মাতটো ভালকে আহিছে নাই বাৰু?
একদম মজাকে কে আহি আছে।
অ', অ', কামা খবৰ খাতি কচোন।
খবৰ খাতি মানে কিনো কবি গৰমত গৰুৰ ওচৰৰ পৰা গৰু পানী খুৱাই পেলাই আহি পাইছোহি আৰু।
অ'।
বাকী তই কি কৰি আছ'?
মই এই ভিতৰতে আছিলো বহুত গৰম পৰা দেখি এই পিছফালে আহিলৈ মেলি বহিছোহি তাৰপৰা বহি ইমানেই চেৰপা ম'হে কামুৰিছে নহয়
অ', হয় আজিকালি সইটো চাহ গৰমত ত ভিতৰতো সোমাই থাকিব নোৱাৰ ফেন তলতো শান্তিয়ে থাকিব নোৱাৰ বাহিৰলৈ যেতিয়া ওলাই যাবি সেই মানে গছৰ তলত গৈ পেলাই মোৰো চেৰেপাই অশান্তি কৰি মাৰে আৰু।
অ', শান্তি নাইকিয়া মানে গছৰ তলত বহিবলৈও।
সেইটোয়ে।
ভাত পানী খালি নে কি?
সেই ভাত মানে মোৰ আজি ইণ্টাৰেষ্টিং ঘটনা
কি হ'ল?
মইতো মই যি গৰু ওচৰলৈ গৈছিলো পানী খুৱাবলে তাৰ পৰা মানে বাটতে আমাৰ মই আগতে পঢ়া এম ই স্কুলখন পাই যায় তাৰ পিছত গৈছিলো আৰু ফালে তোৰ এম ই স্কুল খনৰ পৰা মানে গ'লো তাৰপৰা ছাৰ এজনে মাতিলে যে সেই কোন ফালে যাঅ' কি কথা খবৰ খাতিও ললো তাৰপা চাৰে ক'লে গৰু ওচপা আহি পেলাই ত' আমাৰ ইয়াত সোমাবি।
অ'।
মই বোলো সোমাম আৰু মই ভাবিছোঁ যে তাক কিবা এটা চাগে সুধিব কেতিয়াবা ধৰক সুধে ন' যে পঢ়া শুনা কেনেকুৱা চলি আছে কি কৰি আছ' ক'ত কি কৰি আছ' সেইবোৰ কথা সুধে ন' কেতিয়াবা
অ', অ'
অ', চাগে সুধিব তাৰপা আহি পেলাই সোমালোহি তাৰপা চাৰে কৈছে বোলে আজি আমাক গৰম বন্ধ দিম ল'ৰা ছোৱালী খিনি কেনো নাহে আমি টিচাৰ খিনিও নাহো আৰু। সেইকাৰণে যেনিবা তাৰে শিক্ষক এজনে যেনিবা মাংস অলপমান আনি দিছে আৰু ভাত বনাই পেলাই চবে মানে মিড দে মিল আও চবকে দিব আৰু ভাত মানে খাবলে মানে ৰখালে।
অ', তোৰ ভালেই হ'ল তো আজি খানাই পৰিলেচোন।
তাকে খানাই পৰিলে মানে মই গৈছো কেনেকে গেঞ্জি এটা পিন্ধি পেলাই গৈছো। আকৌ মাকি দিচে পটকে যাম আৰু চাপা এনেকে আছো আৰু। তাৰপা সেই তাতে ভাত খালোঁ মানে তোৰ সেই মাংস ভাত তাৰপৰা আকৌ ডিম আছিলে সপায় আগৰ সেই ডিম বইল কৰিলে।
অ'।
সেই ডিম ডিম বইল মাংস আজি ভাল খানা মোৰ।
অ', তাকেহে সেইটো ভালেই হ'ল বাৰু, আজি কিবা ৰাতিপুৱা কিবা উঠি কাৰোবাক দেখিছিলি নেকি?
হেই তেনেকুৱা নহয়, যোৱা শালিকা দিলো যোৱা শালিকা।
এই তই যোৰা, যোৰাশালিকা দেখি তই কি ভাত খাবলৈ পাবি।
কি ঠিক, মিলন হৈয়ো যাব পাৰে ভাত খাবলৈ।
উম্,
তাপা, তোৰ ইণ্টাৰনশিপ অ', তাপা
তাৰপা গৈ মেলি হেৰি এইটো কৰিলো, ৰেজিষ্ট্ৰেচন কৰালে তাৰ পিছত অলপ বুজালে মানে, কি কি কৰিব লাগিব আমি।
অ',
তাৰপৰা তিনদিন নাই, তিনদিন তিনদিনৰ পিছত মানে মাতিছে হেই তিনি তাৰিখলৈ মাতিছে, তাৰপৰা মাতি লৈ মেলি আমাক সেইদিনাখন প্ৰেক্টিকেল কৰাব।
অ',
আৰু কেনেকে প্ৰথমৰ পৰা মানে এইবোৰ চিলিণ্ডাৰ এনেকে বনোৱা,
উম্,
হেৰিয়ৰ কাৰণে, মাছৰুমৰ কাৰণে।
অ',
অ', এইবোৰ বনাবলৈ শিকাব, তাৰ পিছত আমাক দেখাইছে যেনিবা হেৰি দেখাইছে, এইটো তোৰ মাছৰুম বোৰ যে কৰি শেষ হোৱাৰ পিছত যে যিবোৰ যে এনেকে শুকাই মেলি যে যায় যে,
অ',
অ', তাৰপা সেইবোৰ তেনেকে থৈ দিছে নহয়, সেয়া দেখাইছে তাৰপা তোৰ আৰু হেৰি। এইটো হেৰি দেখাইছে, এইটো যিটো যে বীজ টো মাছৰুমৰ যে হয় যে বগা বগাকে যে। যে,
ভেকুৰ টো,
অ', ভেঁকুৰটো, সেইটো দেখাই পেক কেট আনি মেলি দেখাইছে, তাৰপৰা আমাক ফটো মাৰি ল'বলৈ দিছে।
অ', অ',
তাতে আকৌ, আকৌ এটা প্ৰব্লেম হ'ল কি হ'ল, ম আমাৰ মানে কি হ'ল এই দুটামান আছে মানে সিহঁতি, সৰুৰ পৰা ইংলিছ মেডিয়ামত পঢ়া।
অ',
মেজৰো আহি ইংলিছতে ল'লেহি, তেহেঁতৰ মানে এতিয়া মানুহজন হ'ল অসমীয়া।
আচ্ছা।
মানে অসমীয়া মানে খাটি অসমীয়া, তাৰমানে ই ইমানকৈ জানে আৰু ধৰি লও অলপ অলপ ইংলিছতো জানে কিন্তু মানে ইমানকে নাজানে, তাৰপিছত মানুহজনক মানে সিহঁতি কৈছে, কৈছে আমাৰ টো অসুবিধা হ'ব, আপুনি এনেকে অসমীয়াত ক'লে। তাৰপা তেতিয়া কৈছে, কৈছে আমি মই হেৰি দিম এইবোৰ নো দি দিম বুলি কৈছে নোষ্ট এনেকে ইংলিছত।
অ', অ',
সেইবোৰ দিম বুলি কৈছে, ভালেই পাইছোঁ জানো এতিয়া কি হয়েনো, তাৰপৰা আহু চাউল গাঁৱত আছে হেৰিটো। মানুহজনৰ মানে, আহো চাউল গাঁৱত। এই মানুহজনৰ, যিটো যে হেৰি মেইন ব্ৰাঞ্চটো মানে আহুচাউল গাঁৱত আছে, তাৰপৰা তেতিয়া কৈছে আমাক এদিন তালৈ নিব, তাৰপৰা এদিন ফিল্ড ৱৰ্কত নিব।
অ'অ',
উম্, তাৰপা কালি হেৰিয়লৈ নিয়াৰ কথা আছিলে, চ আমাক চান্দমাৰিতহে হৈছে, চান্দমাৰি এইখিনিতে হেৰি আছে। এই বিয়লি চিনি পাৱনে নাই, বয়োজ্যেষ্ঠ সকলৰ যে যিটো যে হেৰি হয়। শুনিছন নাই জানোঁ। অ', তাই হেৰি, তাই সেই ওচৰতে এগ্ৰিকালচাৰ অফিচ আছে নহয়।
অ',
তালে নিয়া কথা আছিলে তাৰপৰা নিবলৈ নোৱাৰিলে কেলে গম পাও নে
গলেে
পানী পানী
অ বৰ খোলা বাৰে
বৰষুণৰ পানীৰ ৰাস্তা বেয়া
উম
তাকে ভাবিছো ৰা সেইবোৰ কি কৰিে অ সেইবোৰ যদি ভাবচোন দৰকাৰী মানুহ এটা কেনেকে গ'লহেঁতেন যদি ইমাৰ্জেঞ্চি সি কামত আহিলেঁতেন কালেহেতেন কেনেকৈ'লহেঁতেন বু
সেইটোৱ হয়তো বানপানী হওক বেছিকে বৰষুণো এতিয়া তহঁতহৰনিবা ইমান ইম্পৰ্টেণ্ট কাম নহয় বা একেবাৰে জৰুৰী নহয় নকৰিলে নহয় তেনেকুৱা নহয়তিয়া যদি কেনেবাকে যদি সেই বেমাৰী এটাক যদি তাৰ পৰা আনিব লাগে কেনেকে কি কৰিব হয়ে নাই বাৰু
সেইয়টোকে এইটো ৰাস্তাটো দেখিলে মাথাটো বেয়া হৈ যাব মানে
তাকাকে সেই ৰ এতিয়া তহঁতে প্ৰেক্টিকেল টোাৰ আগত তহতে কাম এটা কৰিবি মানে লগৰ যিজনী আছ গোটেইনে আন কৰিব মানে কি আজিকালি ইউটিউবতে পাই যায় ন কেনেকে কি ক মাছৰুম কেনেকে বনাই চিলিণ্ডাৰ কেনেকে বনায় তমানে সেইখিনি মানে প্ৰথমতে যদি অলপমান যদি চাও তেতিয়া মানে তহঁতৰ মই ভাবিছো এইটো হেৰি হ'ব লাভ হ'ব তাত কৰিবলৈ মানে বেনিফিট টো পাই যাব বিনা
অ সেইটো হয় বাৰু অ
গতিকে আগতে চালো আমাৰো আগতে আমি মাছৰ খেতি কৰিছিলো আমাৰ ঘৰত মানে খাবৰ কাৰণে ব্যৱসায় ভিত্তিত নহয় আৰু
অঁ
হ'লো এইবাৰ কি হ'ল আমি মানে খাব লগে তিনিটামান চিলিণ্ডাৰ বনাই থৈছিলো ঘৰে
অঁ
তাৰ পিছত আকৌ তোৰ এ আমি মানে ফুল ওলাইছে আৰু খাম বুলি ভাবিছো তিনি তাৰিখ আমাৰ চোৱা এটা লাগিলে
অ
এতিয়া বইল কৰি পেলাই আমি মাছৰ খোপা খাবতো নোৱাৰো হয় নাই বাৰু
অ সেইটো অ
সেইকাৰণে কি কলো মানেইো মোবাইলৰ হোৱাটছএপৰ ষ্টেটাছত দিলো দেই তই পাইছিলে নাজানো ব যে মাছৰুমৰ মানে মাছৰুম হৈছে বুলি মই দিয়া নাছিলো যে বিক্ৰী কৰিম কিবা কিবি বুলি মৰি ছিলো যে মাছৰুম খিনি আমাৰ ঘৰতে একুৱা মাছৰুম কৰিছিলো তাকে অলপমান ফুল ফুলিছে
অ
পাই ন ইউনিভাৰ্চিটিৰ বাইদেউজনে সুধিলে যে সেই বেচিবলৈ আছে নেকি বা বেচিবলৈ পাম নেকি তুমি বোলে দাদা মই আকৌ প্ৰথমতে আৰু মই আমি ধৰ নিজে খাম ন কেনেবাকে হ'লেও খাম আৰু মই ক'লো যে নাই আমি এইতিয়া নেবেচো এইখিনি ঘৰতে সৰুকে তিনিটা চিলিণ্ডাৰ কৰিহে কৈছিলো এটা বেছি কি বলে নহব তাৰ পিছত অলপ দেৰি পিছত ভাবিলো দেই বোলো এতিয়াতো খাবতো নোৱাৰো কাৰণ বইলতটো খাই একো টেষ্ট নালাগিব ধুনীয়াকে মছলা পাতি দি পেলাই বনাব তা অলপ দেৰি পিছত আকৌই বাইদেউলে মেছেজ দিলো যেল বাইদেউ যদি লাগে আমাৰ ওচৰৰ কাৰোবাৰ ঘৰত আছে মই আপোনাক জনাই দিব পাৰিম তাৰপৰা বাইদেউে কলে দুই কেজি দুই কেজিাৰ কথা
অ
তাৰপিছত আৰু মই আমাৰ মানে দুই কেজি প্লা আছে কিবা অকন হৈছিলে আৰু গোটেই কন মানে দি দিলো দি পেলাই মানে তোৰ কেজি দুশকে সেই চাৰিশ টকা যেিমান ম ইনকামটো হ'ল কিন্তু খাবলৈ নহ'লে আৰু তাৰপিত বেয়া হৈ থাকিলে
অ এ বোলাই সেইটয়ে এতিয়া মানুহজনে মানে আমাক মানুহজনে কৈছে তোমালোকে যদি কৰা নহয় কৰি লৈ মেলি কাৰোবাক বেচো বুলি ক'লেও মানে তোমালোকে সেই আমাৰ এটো এটো পোলা মানে তোমাৰটো ধৰি লোৱা তাৰ পণথিলত মানে এটোপোলা কৰিবলৈ কৈছে
অ
তাৰ পৰাা কৈছে তোমালোকে সেইটো খালেও ঘৰলৈ নিব পাৰিবা তাৰপিছত আৰু হেৰি এইটো গোকে এ নহলে বেচিবও পাৰিবা তাৰপাক কৈছে মানে ইয়াৰ বেনিফিট বোৰ কৈছে কি কি কি কাৰণে মানে ভাল মাছৰুম
অহ অ
তেতি বা তেতিয়া কৈছে কৈছে তেতিয়া মানে মোৰ হেই এ আমাৰ মোৰ এতিয়া ধৰি লও স্কিন টো অকন প্ৰব্লেম দি আছে যে ত সেইবোৰৰ কাৰণে হেনো মাছৰুমটো হেনো বৰ ভাল
অ
তাৰ পৰাা মানুহজনে কৈছে কৈছে এইবোৰৰ পৰা তোমাৰ তোমালোকৰ ফেচ ৱাশ এইবোৰ কিবা কিবি বনাব পাৰিবা আৰু এইবোৰ মা ৰুমটো খালে ভাল নহয় তোমাৰ কিন্তু মই খাই ভাল নাপাওঁ বস্তুটো
কেলে ভাল নাপা
অ নাজান চবেই খাই ভাল নাপায় অ আমাৰ পি জিত এদিন খুৱাই আছিলে মই নোৱাৰি আু নহোৱা খাব
বনোৱা বেয়া হ'ল নে বস্তুতেই ধৰে খ হয় বু
এ খাবাবলৈ ভাল নোপালো এ মানে কিহৰ ক মানে মই বিশ্বাস মই মানে খাই পোৱা নাছিলো মাছো
আত্ছা
তাৰ পৰাা অ তাৰ পিছত সেইদিনাখন মানে মোৰ বৰ মনোমোল পন্িিবনো খাবলৈ মই এনেই দেখিছা আৰু হেৰি অ হেৰি কৰতে এনেকে পাহি পাহি কেে এনেকে থাকে মই সেইটো ভাবিছ তাৰ পিছত বনাই মেলি দিলে আৰু মইছো খাই ভালকে অণ খাব লাগিব তাৰপৰা খাবলৈ লৈছো মই নোৱাৰি দিওঁ নহয় খাবলৈ
অঁ এনেে এতিয়া মাছৰুমটো আমি বাৰু আজিলৈকে বেয়া পোৱা নাই মাছৰুম টো খাই পেলাই মানে কি ত যি যিন মুহে মাছ মাংসাায় এতি আমাৰ দেউতাই মাছটো নাখায় মাংসটো আম এতিয়া মায় মৰ মাং খওঁ কাৰণে দেউতাই মাংসটো আজিকালি খাবলৈ লৈছেগে অলপমান হলেও কিন্তু এনেই মাং সদু মানে দিজাই খাই পেলাই ভাল নাপায় মানে সেইটো কাৰণে কি হ'ল আমি আমাৰ যেতিয়া এই লৰা তাই মানে বাইেত লৈ পেলাই পু মাছৰুম বিক্ৰী কৰিবলৈ আহ সেইটো ঠাণ্ডা দিনত এতিয়া নহয় আৰু তহঁতক এইটো কৈছে নাই নে জানো কিন্তু এইটো খেতি কৰিবলৈ মানে ঠাণ্ডা দিনত বেষ্ট
অ কৈছে কৈছে হয় অ
কাৰণ ঠাণ্ডা মানে এই বস্তুটো সাধাৰণতে জেকা জেগাত হ'ব লাগে একচুৱেলি ভেঁকুৰাও কেতিয়া উঠেতে একদম বৰষুণ যদি দি থাকে বোলে যি বোলে পৃথিৱী এনেকুৱা এটা জেগা যেনিবা আছে য'ত কেৱল বৰষুণ দি থাকে বতৰ ডাৱৰীয়া হৈ থাকে গোমা হৈ থাকে ৰ'দ প্ৰায় নিদিয়ে বা আন্ধাৰ হৈ থাকে তেনেকুৱা জাগগাত তই মাছৰুম খেতি কৰিবি বুলি কৈছো মই তো তাৰপিছত সেই তেতিয়া মানে ঠাণ্ডা দিনত লৰা তাৰ মানে এনেকে এইটো বাইকত লৈ লৈ পেলাই আহে তেতিয়া কিনি পেলাই থোৱা হয় দেতাই খাই ভাল পাই বাৰ দেই আমি আমিও খাই পাই বেয়া নাপাওঁ ত' মাংস মাছ পনিৰ যেনেকে তোৰ পনিৰ যেনেকে বনাই তেনেকে মাছ ৰুম টো বনাব লাগে তেতিয়া মানে খাই পেলাই বেছি ভাল পাব তই এতিয়া সদিনাখন সুধিবি শুনিবি দেই এশ মানুহলৈ গৈছিলো সিহঁতে মাছৰুম বনাইছে
উম,
মানে, আমি, আমালে মাংসও বনাইছে, বা দেউতালৈ মানে মাছো বনাইছে আমাকো অকণমান অকণমান দিছে কিন্তু, খাই পেলাই মানে ইমানেই বেয়া লাগিলে অ', কেলে খাইছিলো, কেলে দেউতাইটো অকমান চুই পেলাই কলে, যে মাছৰুম খিনি না হেৰি কিবা এটা কলে, আৰু আমিও মানে খাই ইমানেই বেয়া পালো, মই মানে আমাৰ ঘৰতে খেতি কৰি ইমান ধুনীয়াকে বনাওঁ, মাছৰুমৰ নিচিনা নালাগিলে মানে খাই পেলাই
উম,
আৰু মাছৰুমটো একেবাৰে, লগে লগে বনালেও বেয়া, মাছৰুমটো তই ছিঙি আনি পেলাই লগে লগে যদি বনাই দিয় ন তাৰ ভিতৰত পানী জমা হৈ থাকে, মছলাটোত মানে পানী বেছিকৈ এৰি দিয়ে সেইটো কাৰণে সদায় মাছৰুম ত অলপ আগতীয়াকে চিঙিব লাগে, ছিঙি পেলাই অলপ শুকাই থব লাগে, যাতে লিকইডে লিকুইডে হৈছে আৰু তাৰ পিছত, দীঘল দীঘল কে পাহি পাহি কে ছিঙি পেলাই তো আলুৰ লগত পনীৰৰ গতে মানে কনীৰ যেনেকে দম বনাই ন, বা পটলৰ আলু যেনেকে দম বনাই তেনেকে, তো দম বনাই পেলাই গোটেই খিনি বনাব লাগে, তই খালে মানে খাই থাকিব পাৰিবি
আহ, এইটো মানে কিহ গম না বনোৱা মানুহৰ লগত কথা, কিছুমানে আকৌ বনাব নাজানে নহয়
এইটোয় তটো এতিয়া বনাব জনা, মানুহবোৰৰ কাৰণে চব বস্তুৱয়ে ভাল
বহুত ধুনীয়া ব খানা বনাই মানে সেইটো হিচাপত চাব গলে মই বেয়া পা খাই আৰু মই যি দিব ধৰি লওক খাবও নোৱাৰো, মই এতিয়া পন ন
অ', সেইটো তেতিয়া, কনী আকৌ কেলে নেখা
বেয়া পাওঁ খাই, মই পনীৰ সহ্য কৰিব ন
এ, বেয়া নহয়, পনীৰটো পনীৰটো মই মই বেয়া পাওঁ পনীৰ মই মানে তোৰ ধৰ এইফালে যদি মিাহৰ দালি, সিফালে যদি পী মানে মাটি মাহৰ দালিহে কথাটো
অ', মইো মোৰ লগত মোক যদি, মাংস ঠ ন ময় কো মাংসৰ লগত যদি মাটিমাহ দালি তটো দিয়ে নহয়, মই মাংসত মাংস নুচোগে
সেইটোৱে, মই মাংস মি মাে যাওঁ মই মাটি দালি তাতে যদি খাৰ দি পেলাই, এই কল পচলা যদি কাটি দিয়ে
অ',
ঠাই নাই আৰু, তহঁতে কল পচলি দি খাইছা নাই
খাইছো, খাইছো, আৰু হেৰি তাৰ লগত সৰু আলু গুটি ভাজি হ'ব লাগে, তাৰপা
অ', বেছ বেচ, আৰু কাঠালু অকণমান যদি দি দিয়া আৰু কথাই
এ মজা, সেই সেইকাৰণেই এইটো মাংসটো বাদেই দে, মোৰ সেইটো কাৰণে মোৰ মা মায়ে মোক নিজে কয়, মাংসটোতকে মানে মোক ভাজিয়ে ভাত ভাত বেছিকে যায়, এনেকে দালিয়ে ভাতটো মানে বেছিকে